অ'
অ' হে কি খবৰ?
খবৰ ভাল ৰাবা। তোমাৰ?
মইয়ো আছো দিয়া আৰু ভালেই, ঠিকে থাকে চলি আছো আৰু। পিছে তোমাৰ কাম চাম কেনেকুৱা চলি আছে?
কাম চাম, কাম নক'বা আৰু কাম চলি আছে ঠিকে। কিন্তু এই টাইম নাপাওঁ কতো ঘূৰা ফুৰা, ওলাই যোৱা। কামত থাকোতে আহা যোৱা কৰোঁতে যায় টাইমখিনি।
আচ্ছা তোমাৰ একচুৱেলী মানে কামটো মানে। কিমান টাইম মানে কেইটা বজাত যোৱা তুমি ঘৰৰ পৰা?
ডিউটি বাৰ ঘণ্টা।
অহ বাৰ ঘন্টা ডিউটি তোমাৰ?
অ চিফট্ চলে তোমাৰ হেৰি অ সাতটাৰ পৰা সাতটা আৰু কেতিয়াবা আঠটাৰ পৰা আঠটা
সাতটাৰ পৰা কিমান ক'লা?
আঠটাৰ পৰা আঠটা
ৰাতি, মানে ৰাতি ৰাতিপুৱা আঠটৰ পৰা গধূলি আঠটাৰ লৈকে আৰু তুমি এনে কোনটোত যোৱা?
মই আঠটাত। এইটো মানে পাৰি আৰু নিজৰ ইচ্ছা মতে তেতিয়া ল'ব পাৰি এইটো যেতিয়া যাওঁ। নিজৰ নাই নাই সেনেকুৱা কথা নাই, সেইটো নিজে ম উলাই লব পাৰি। যেই তাত যাওঁ কথা নাই সেইটো এনেকে কৰি আছো আৰু চাই আছো বেলেগ মানে গুৱাহাটীত পোৱা নাই ওচৰত পালি সেইটো বাদ দিম আৰু সেইটো দোৰো হয় বহুত
অ চাংচাৰি চাংচাৰি আছে ন চ
তাং চাৰ দিগী অ
এ কিমান কিমান কিলোমিটাৰ পৰেব এ ইয়াৰ পৰা আমাৰ
আমাৰ ইয়াৰ পৰা চল্লিছ নপৰে মই তোমাৰ হেৰি দি যাব এই এইফালেদি এই নতুন ব্ৰিজখন হৈ পেলাইৰ ফৰলৈদি আহ সেইফালেদি যাওঁ সেইফালেদি গ'লে মোটামুটি থাৰ্টি ফাইভৰ উচৰা উচৰি পৰে আৰু
আৰু তুমি এই পিন্ধি যোৱা নেকি এই পিন্ধা বা তুমাৰ এইটো খাৰগুল খাৰুল হৈৈ যোৱা আৰু
খাৰগল হৈ নাযাও নাযাও গণেশগুৰি হৈয়ে যাও মই আমাৰ জি এচয়ে যাওঁ আহ খাৰগল হৈ গেল পেলি অলপ বেছি দূৰ হয়
বেছি দূৰে যাম তাম বুলি পি যাব পাৰি আৰু বাকী ৰাতিপা ৰাতিপুৱা টাইমত
এ ৰাতিপুৱা টাইমত এইফালে যা এই নাইট ডিউটি থখি গধূলি যাওঁ নহয় গধূলি গলেিতো জি এচৰ দেৰি যাবই নোৱাৰি তেতিয়া এইফালে যাওঁ আৰু সাৰ বুলি দেই
তোমাৰনে
মোটামুটি মাহত এ চাৰি হোজাৰ চাৰে চাৰি হোজাৰ তেলতে যায় মোৰ
তেলৰ নামত যায়
তেলৰ নামত যায় সেইখিনি অকল তাত টোৱে আহা যোৱা কৰা বাকী এক্সট্ৰা ঘুৰা ঘুৰাতেতটো তেলৰ খৰচ বেলেগে সটো
সেইটোতো আৰু হাজাৰ পোন্ধৰশ এক্সট্ৰা আৰু এইটো হাজাৰ টকা এটা এক্সট্ৰা ঘ আৰু টো
যায় সেইটো প্ৰত্যেক মাহতে কৰ'বাত নহয় ক'ৰবাত যোৱা যায়।
একবাৰ অ', তাকে তোৰটো তোমাৰ পিছে গাড়ীখন কিমান লাগিছে?
মোৰ গাড়ীখনৰ দাম আছিল, তোমাৰ, এক লাখ, হেৰি, সত্তৰ মানে, তোমাৰ এইয়া অন-ৰ'ড প্ৰাইচ অন-ৰ'ড প্ৰাইচ এক লাখ সত্তৰ। মই তোমাৰ ডাউন পেমেণ্ট দি লৈছোঁ। থাৰ্টি দিছোঁ ডাউন পেমেণ্ট উম। তাৰ পিছত তিনি বছৰ কৰিছোঁ। আ, মান্থলি কিবা হেৰি, সেইটো ইএমআইট তোমাৰ মান্থলি পাঁচ হাজাৰ চাৰিশকে আহে।
পাঁ-পাঁচ হাজাৰ চাৰিশকে আহে।
উম, পাঁচ হাজাৰ চাৰিশ।
এক লাখ সত্তৰ হাজাৰ। পাঁচ হাজাৰ চাৰিশ। ঠিকেই, ইমান বেছি নহয় দিয়া, ভালেই। এ, এক লাখ সত্তৰ হাজাৰ, পাঁচ হাজাৰ চাৰিশ, অ'। আ, ঠিকেই আৰু মোৰখনতো সেনেকাই। আ, তিনি বছৰৰেই আছিল। মোৰখন
কি, তোমাৰখন কিমান? দাম, দাম কিমান আছিলে?
আছিল অন-ৰ'ড। ক'ত? স্কুটীখন? আছিল তাৰ মোৰ তোমাৰ, মোৰো সেই ফৰ্টি ওৱান দিয়া গৈছে নেকি। তাৰপিছত, তোমাৰ কি বুলি কয় ই এম আই তোমাৰ কিবা থাৰ্টি ওৱান কে, আহে মানে তিনি হাজাৰ এশকে।
উম, ইণ্টাৰেষ্ট কিমান পাৰ্চেন্টকে কাটি
এইটো দিপেণ্ড কৰে, তোমাৰ কিমান পাৰ্চেটকে?
মোৰ এই পইণ্ট কিবা
অ', এইট পইণ্ট তোমাৰ, মোৰ দচ আছিল।
দচ আছিল অ', মই মানে এইট মোৰ হেৰি বেংকটো এইচ ডি এফ চি বেংকত নেকি পাহৰি গ'লো মই এইটো, মানে এই চিনাকি এটা আছিল অলপ মানে আছিফ কাৰে লগৰ হয়।
অ'
সি মানে চি ফানাঞ্চিয়ৰ হ'লেও আৰু সি ইমানো কমাই দিয়া নাই। কিন্তু মানে মই গাড়ীখন মানে লোনটো মানে মই অকলে মোৰ নামত লোৱা নাই। আম্মা আৰু মোৰ নামত ললোঁ। লোৱাৰ কাৰণে মানে আম্মাৰ অলপ ভাল আৰু ছোৱালী মানুহৰ ইণ্টাষ্টটো অলপ ক'মকৈ, মানে যিকোনো বস্তুতে আৰু ছোৱালীৰ নামত যদি তুমি সেই লোৱা লোনটো লোৱা
অ'।
তাতে মানে ইন্টাৰেষ্ট অলপ মানে কমকে কাটে। মানে চাপজ উম এজন এটা ল'ৰা আৰু ছোৱালী ধৰি লোৱা ছেম চভিলৰে লৰা দুইটা তেতিয়া সেনেকুৱা হলেওঁ মানে ছোৱালীৰ মানে ইণ্টাৰেষ্টটো কম। কম কাটে মানে।
ছোৱালীৰ ইণ্টাৰেষ্ট অলপ কম কে কাটে ন? এ ছোৱালীয়ে অকমান সুবিধাটো বেছি পায়, অৰ্থনৈতিক হৈ পৰে আৰু। ঠিকে আছে দিয়া ভাল। তোমাৰ?
ম্মা আৰু মোৰ দুয়টাৰে নামত লোৱা কাৰণে সেইকাৰণে অলপ কমি কমি গৈছে ইণ্টাৰেষ্টটো।
মানে তুমি, অ' বুজি পাইছো। মানে তুমি কি বুলি কয় লোনটো টো ধৰি লোৱা নিজে পাৰ্চনেলি লৈছে লোন টো? বাইকখান যে আগতে কেছ দি কিনিছা? ত গোতেই কম্পিলিত ব
নাই, নাই, নাই, নাই, নহয়, নহয় ডাইৰেক্ট মই সেনেকে লোৱা নাই। মই ডাইৰেক্ট মই একো কৰা নাই ফাইনেনচতটো থাৰ্টি ডাউন পেমেণ্ট লৈ পেলাই সি এইঢ ডি এফ চি বেংকৰ পৰা সি কৰি দিছে আৰু। মানে
ফাইনেন্সাৰ গ'ম পাইছো, মানে মানে ফাইনেন্সৰটো তোমাৰ মানে হে কি বুলি বুলি কয় সেই মানে জিতু ৰ্শমাৰ পৰা কিনিছা, তাত কাকো চিন্তা নাপায় ন তাৰে নিজৰ আৰু এইটো বেলেগ।
নিজৰ অ' কাগজ কাগজ চাগজ একো হেৰি কৰিব লগা হোৱা নাই। এই খালি কিবা মবাইলতে কিবা এটা এপ চলোই যাতে বহুত টাইম লাগছে সেইখিনি কৰোতে। কিবা কিবি সি ডকুমেন্ট চকুমেন্ট লৈ, বহুত প্ৰচেছ বহুত টাইম লাগিছে। ডকুমেণ্ট ডকুমেণ্ট কিবা কিবি লৈ ছৈ কৰি কৰি লাহে এনেকে বহুত টাইম লাগি গৈছে।
মানে যিদিনাখন গাড়ীখন কিনিছিলা কি তুমি সিদিনাখনে কৰিছিলা নেকি এইটো?
সেই অ' সেইদিনাই কৰি দিছে, অ' গাড়ী লবা গৈছো ৰাতিপুৱা দহটামান বজাত আহ মোটামুটি সেই টো কৰোতে লাগিছে তিনি ঘণ্টামান লাগিল। তাৰপিছত গাড়ী লৈ পেলাই গাড়ীৰ কাগজ লাগছ খিনি চিগনেচাৰ কৰোতে এক ঘন্টামান চাৰি পাঁচ ঘন্টাৰ ভিতৰত হৈ গৈছেি আৰু গোটেইখিনি কাম বঢ়িয়াকে এই লাল মাটিৰ হিৰো ইনফিনিটি শ্বৰুম।
ঔ লালমতি
লাল মাটিৰ পৰা ললো উম ঠিকে আছে বাৰু শ্বৰুমৰ পৰাও একো মানে সেই। বেয়া ৰেচপঞ্চ পোৱা নাই একো
উ চাৰ্ভিচিং কেনেকুৱা মানে ছাৰ্ভিচিং ঠিক ঠাক নে ছাৰ্ভিচিং দিছে নে নাই। দিছিলে।
দিলোঁ। এতিয়ালৈ দুটা চাৰ্ভিচিং দিলো হা দুটা গল ছয় মাহ ছয় মাহ হ'ল ছয় মাহ হিচাপত। উম তিনিটা যাব লাগে মোৰ কিন্তু দুটা দুটা দিয়া গ'ল মানে ফাৰ্ষ টাইমত। ফ ফ চাৰ্ভিচিংটোয়ে অলপ খেলি মেলি হল মানে কি হ'ল ফা চাৰ্ভিচিংটো। দিব লাগে। পাঁচশৰ পৰা আঠশৰ ভিতৰত।
অ'
উম কিন্তু মোক ফাইনেন্সত অ ফাইনেন্সততটো ক'লে এক হাজাৰ কিলোমিটাৰ হ'লে। লিপি এনেকে ক'লা। মই চলে আছো চলাই এঘাৰশ কিলোমিটাৰ হ হওঁতে দিবা গেলো তে শ অ সেই সেইকাৰণে মানে বেছি হৈ হয় এইফালে কিত অলপ পিছুৱাই গল।
এ ফাৰ্চ পৰাাৰ কোমিাৰ ভিতৰত দিব লাগে আৰু
অ'
মানে ফাৰ্ষ নৰ্মেলি চব গাড়ী ভিতৰত।
হে নহয় ফা চাৰ্ভিচিং টো পাঁচশৰ পৰা সাতশৰ ভিতৰতে মই চাইছো বুলেটৰো সেনেকুৱা।
আচ্ছা গম পাইছো এটো গাড়ী হিচাপৰ কথা আৰু এতিয়া কিছুমানত থাকে চাৰে সাতশৰ পৰা এক হেজাৰ। এই তোমালোকৰ গাড়ী কিন অকমান হেবি না ত অকণমান বেছি অলপ। খৰচা থাগে ব আৰু ত তোমালোকৰ বিলাহেনে কমমান কমন কমন বিচাৰছে তই মবিল চ বিল কিমান পৰে তোমাৰ মুবিল-চুবিলত
উম ইঞ্জিন অইল দাম আছে তেৰ শ টকা।
তেৰশ টকা পৰে কিমান কিলোমিটাৰ যায় দুই হেজাৰ।
নহয় ওঠৰ হাজাৰ।
ছয় হাজাৰ।
হয় চয় হাজাৰ কিলমিটাৰ উম চলব পাৰি।
ছয় বাৰ তেৰ বটাৰ পৰা ছয় হাজাৰ কিলোমিটাৰ যায়।
উম
সঁচা যায় নে উ কি কোৱা ৰে।
অ ইঞ্জিন অইলটো দাম তেৰশ টকা লয়, ছয় হোজাৰ কিলোমিটাৰ চলোৱা হোৱাৰ পিছত আকৌ চাৰ্ভিচিং দিওঁ। মানে তাৰ পৰা কৈছি আৰু ছয় হেজাৰ হলে চাৰ্ভিচিং দিবা।
আচ্ছা
কিয় তোমাৰ কিমান?
নাই মোকতো দুই হাজাৰ কিলোমিটাৰ মই-মই ইঞ্জিয়াৰ চজ কৰো মান দুইহাজাৰ কিলোমিটাৰ মূৰে-মূৰে আৰু।
কুমাৰ ইঞ্জিনইলৰ দাম কিমান?
মোৰ চাৰিশ বাট তথাপিতো গম পছ তোৰ-তোমাৰ দাম হিচাপত মই কথাটো গম পাইছো। কৰো
অ' তোমাৰ যদি চাৰিশ আঠশ টকা ধৰি তোমাৰ চাৰি হাজাৰ কিলোমিটাৰ হব আৰু যদি, চাৰিশ টকা দিয়া। হয় কিমান হ'ল বাৰশ টকা বাৰশ টকাত দেখোন তোমাৰ আঠ হাজাৰ কিলোমিটাৰৰ দাম হিচাপত তোমাৰ বেছি ভাল হ ভাল তুমি তুমি প্ৰফিটত
আৰে নহয় মোৰ-মোৰ স্কুটি তোমাৰ বাইকখন হেভি আৰু তাৰ মবলটো বেছি। গম পাইছো। মান বেচি ষ্ট্ৰং লাগে সেইকাৰে দাম তোমাৰ চাগে এ দামটোৰ হিচাপত তোমাৰ এক্সুৱালি এ মই এবাৰ দাদা এটা আছে চ দাদাটো, এইবাৰ চাৰি হে বাৰশ নে। কি পঢ়ে। এই কি মান চাৰি হাজাৰ কিলোমিটাৰ মান চলে তাৰপা নচলে এইখন আৰু।
আৰে গম পাইছো, অ' হ ইমান হেভি গাড়ীখন ইমান হেভি নহয় টো মোৰ সেইয ন' মানে
ত ত ফিফ্তি ন তোমাৰ চিচি কন তু ফিফ্তি নেকি তোমাৰ চিচিটো অ', কিয় নোঠালা
এনে মই মোৰ ওৱান মই ওৱান টুৱেন্টি ফ্ৰাইভ উঠাই পাইছোঁ। কিন্তু তাতকে বেছি পোৱা নাই, এনে শুন মতে টপ স্পীড ওৱান থ্ৰাৰ্টি ফ্ৰাইভ মান যায়।
ওৱান টুৱেন্টি অ' আচ্ছা।
মোৰ ওৱান টুৱেন্টি ফ্ৰাইভে উঠে। মোৰৰ হেৰি ছয় ছয় মাহতে দহ দহ হাজাৰৰ কিবা কিলোমিটাৰ হ'ল, দহ হাজাৰ ছয়, দহ হাজাৰ ছয়শ কিলোমিটাৰ। এতিয়া ধৰি লওঁ।
আৰে তুমি ডেইলি আপ আৰে তুমি ডেইলি আপডাউন কৰি আছা তোমাৰ সেই। টোৰ চাংচাৰিটে ঘৰ গুৱাহাটী চাংচাৰি চাইদত ডেইলি তোমাৰ সত্তৰ কিলোমিটাৰ যাই আছে চোন ডেইলি।
ডেইলি যাওয়ে সত্তোৰত।
সত্তৰ কিলোমিটাৰ যাই আচ চোন, এটিয়া সত্তৰ কিলোমিটাৰ গেলেতো ভাবাইনা। আৰু তে মাহতে চোন কিমান এনেকুৱা হৈ যায়ছোন এনেকৈ।
তাকে দুটা মাহতে দহ হাজাৰ কিলোমিটাৰ
ছয় মাহত
কিবা ইফ মানে সেই নেকি ইফেক্ট পৰিব নে
ইফেক্ট মানে কি আৰু তোমাৰ ইফেক্ট পৰিব? মানে কি আৰু গাড়ীখন অকমান জলদি শেষ হ'ব আৰু, সে বাকী এইয়া অফৰেডি গাড়ীগিলা ইমান নপৰে আৰু। চলাটোতো চলবা লাগবই ন। অ
ললবা যাম
প হ'ব আৰু
অ' হা'।
তুমিতো ঘৰত গাড়ী মানে পাৰ্টচ বিলাক জল্দি জল্দি অকমান মানে হৈ যাব মানে জল্দি জল্দি অলপ ঠিক কৰিব লাগিব আৰু মানে।
অ' হৈ যাব মানে পিছৰ পিছৰ ব্ৰেক পেট চেঞ্জ কৰিলোৱে সেইদিনাখন। এই পিছত ব্ৰেক চেঞ্জ কৰিব লগা হ'লে। সেইদিনা ব্ৰেকপেকটো, পিছৰ ব্ৰেকপেকটো নতুন লগাই আনিলোঁ। তাৰেপিছত তোমাৰ এ, হেৰি এই তেল তালিটো বনালোঁ পৰহি। যে, বনালোঁ। অ', গণেশগুৰিত গণেশগুৰিৰ দাম বহুত, হেৰি গণেশগুৰি তাতে এই তেল ডাইটিখনত দাম কছি আ, ওঠৰ